হেল্ল'
হেল্ল' হেল্ল'
অ
হয় আজি আমি বন্ধুত্বৰ বিষয়ে আলোচনা কৰিম
অ
অ', বন্ধুত্ব হৈছে মানুহৰ জীৱনে এক সম্পদ অমূল্যয় সম্পদ। মানুহ সামাজিক জীৱ সেইয়ে মানুহে একেলগে বন্ধুত্ব মানে মানুহ একেলগে বাস কৰে হয়নে?
অ'। আৰু একেলগে সুখ-দুখ ভাগ বতৰা কৰে। আৰু আটাইতকৈ মধুৰ পবিত্ৰ আৰু আন্তৰিক সম্পৰ্ক হৈছে বন্ধুত্ব। হয়, না?
অ'। এজন সত্য বন্ধু আৰু জীৱনৰ প্ৰতিটো মুহুৰ্তত সহায় কৰে। সহায় দিয়ে আৰু সঠিক পথ দেখুৱায়। হয়, নে?
অ'। আৰু আৰু ধন সম্পদ হেৰুৱা হেৰুৱাব পাৰি কিন্তু এজন প্ৰকৃত বন্ধু হেৰুৱাব আহ, হেৰুৱাব নোৱাৰি।
উম।
সেই ক্ষতি সহজে পূৰণ কৰিব নোৱাৰি, যদি বন্ধু হেৰাই যায়, বহুত ভেজাল।
অ'। হৈছে দুশৈ অধিক ব্যক্তিৰ মাজত গঢ়ি উঠ ঠা এক বিশ্বাস মৰম। সংযোগিতা, সহযোগিতা পাৰস্পৰিক সম্পৰ্ক। হয়, নে?
অ', আৰু বন্ধুত্ব কেতিয়াও স্বাৰ্থৰ ওপৰত নহয়, হৃদয়ৰ ওপৰত মানে কৰিব লাগে, ভাল পাব লাগে।
আহ, হৃদয়ৰ ওপৰত কৰিব লাগে অ'। বন্ধুত্ব কোনো দুখীয়া ধনী বা দুখীয়া জাতি বা ধৰ্ম বয়সৰ পাৰ্থক্য নাথাকে। হয়, নে? কাৰণ বন্ধুত্ব কোনো জাতিৰ ওপৰত কথা ক'ব নালাগে। ধনী বা দুখীয়া চাই বন্ধুত্ব কৰিব নালাগে।
উম, আৰু সত্য বন্ধু বিশ্বাস আৰু হতাশৰ ওপৰত নিৰ্ভৰ কৰে। আমি বিশ্বাস কৰি কেনে বন্ধুত্ব কথাটো কওঁ যেনেকুৱা বন্ধু বিলাকক। এইবিলাক ক'তো পিছত বেলেগক কৈ ফুৰিব নালাগে। কথাটো। আৰু ই মানুহৰ জীৱন, উম।
মানুহৰ জীৱনৰ সুখী আৰু সুন্দৰ কৰি তোলে। বন্ধুত্ব হৈছে মানুহৰ দুখ-দুখ। সুন্দৰ কৰি তুলিব পাৰে।
আৰু বন্ধুত্বৰ ই বিশ্বাস বন্ধুত্বৰ মূল ভেটিয়েই হৈছে বিশ্বাস, বিশ্বাস নাথাকিলে বন্ধুত্ব য় নহয়, হয় ন' আৰু বিশ্বাসৰ ওপৰত তে সঁচা বন্ধুত্ব ই নিৰ্ভৰ কৰে।
প্ৰকৃত যোনটো যদি সঁচা বন্ধু হয়, তেতিয়াহে এ ভাঁও ধৰি নাথাকিম।
অঁহ
ই চাঁও মন গ'লে কেতিয়াও পাৰন ধ
অঁ অঁ, মিছা হ'লেহে ভাওঁ ধৰি থাকে কিছুমানে এ
এই হ মিছা হ'লে ভাও ধৰে নিকি?
উম আৰু আৰু বন্ধু এ দু
আ কয় আৰু লৈ যাব দিয়ে কেতিয়াও কিছুমান আছে ন ভুল পথে নিজে নি নিজেও বেয়া বেলেগক কো আনজন বন্ধুকো বেয়া কৰি তোলে, তেনেকুৱা নহয় মান নে ভাল
অঁ আৰু ব আৰু সঁচা বন্ধুত্ব এয়া সৰু সুৰা ভুল বুজা বুজি ক্ষমা ক এ মানে ক্ষমা কৰি দিব লাগে, যদি সৰু সুৰা ভুল হয় কিছুমান ভুলতো হৈ যায় ন। অঁ, অলপ কাজিয়া টাইপৰ লাগি যায়। সঁচা ব সঁচা বন্ধুত্বৰ মাজত।
অঁ
আৰু ব আৰু ব আৰু বন্ধুৱে কেতিয়াও দুখ উম অ' আৰু বন্ধু বিলাকে কেতিয়াও দুখ কষ্টৰ সময় সময়ত সহায় কৰিব লাগে সঁচা বন্ধুত্ব।
আত্মবিশ্বাস অ কৰিব লাগে সদায় বিশ্বাস কৰিব লাগে নিজৰ বন্ধুক। বন্ধুৱে উৎসাহ দিয়াৰ ফলত আত্মবিশ্বাস বাঢ়ে। মানুহে উৎসাহ দিয়াৰ ফলত আত্মবিশ্বাস বাঢ়ে। বন্ধুৱে একেলগে পঢ়া। পঢ়াম শিক্ষা জীৱনত টো সহায় কৰে। এ বন্ধু একেলগে পঢ়া শুনা কৰে। আলোচনা সমস্যাৰ সমাধান কৰাত সহায় কৰে।
অঁ আৰু আৰু দু দুখৰ সময়তো সাহস দিয়ে যোনবিলাক বন্ধু যেনেকুৱা বিপদৰ সময়ত। সত্য বন্ধুেৱে ই কেতিয়াও এৰি নাযায় কিন্তু চাবা। আৰু কিছুমান য এনেই লোভৰ কাৰণে থাকে এইবিলাকে গুচি যায়। কামৰ টাইমত কাম নিদিয়ে। যেতিয়া সিহঁতৰ কাম আহে, তেতিয়া আমাৰ-আমাৰ ওচৰত আহে। আৰু ভাল বন্ধুয়ে ইয়ে সদায় আমাৰ লগত থাকে।
উম, মিলি জুলি থাকে আমাৰ লগত।
অঁ, মোৰ কথা ক্লিয়াৰ যাই আছে ন তোমাৰ তাত?।
ইউ অঁ আহিছে। অলপ নেটৱৰ্কৰ প্ৰব্লেম দিয়ে বন্ধু ভয় বিপদত সহায় কৰে। ভুল কৰিলে শুধৰাই দিয়ে। ইৰ্ষা নকৰে।
অ' আৰু স সফলতাৰ, আৰু চাবা তুমি যেতিয়া সফলতা পোৱা। মানে ব-সচা বন্ধুৱে তোমাক চাপৰ্ট কৰিব। আৰু গোপন ক। থা গোপনে ৰাখে মানে এ, যেতিয়া তুমি এটা কথা কোৱা যাত। তেটোক কতো নকৈ নুফুৰে, সদায়-সদায়। উচ্ছাহ দিয়ে মানে তুমি এটা ভাল কাম কৰিবা তুমি পাৰিবা। এইটো তুমি কৰিব পাৰিবা আৰু কৰিবই লাগিব। এনেকুৱা আৰু ভাল পথ দে। খুৱাই সন্মানো কৰে, বিশ্বাসো কৰে।
বিশ্ব, অ', বিশ্বাস কৰে বিশ্বাস কেতিয়াও ভাঙি নিদিয়ে।
অ', আৰু বিশ্বাস ভাঙিবও নালাগে সত্যবোৰ। বন্ধুৰ গুণ হয় এইকেইটা।
অ', আৰু কু বন্ধুৰ কিছুমান লক্ষণ আছে চাবা তুমি। কু বন্ধুৰ বেলেগ লক্ষণ আৰু সৎ বন্ধুৰ বেলেগ লক্ষণ। কু বন্ধুৰ লক্ষণ কিছুমান মিছা কথা কৈ থাকে। স্বাৰ্থৰ বাবে, স্বাৰ্থৰ বাবে বন্ধুত্ব কৰি থাকে। মানে ধৰা কিবা এটা কথ। কথা ক'লা হি আকৌ সেইটো কথা আকৌ বেলেগক যাই কব, এনেকুৱা। বিপদৰ টাইমত এৰি দিয়ে। বেয়া কামলৈ উৎসাহিত কৰে, বেয়া কাম যিবোৰ সেইবোৰ উৎসাহ। দিয়ে যে এইবোৰ কৰা।
উম, আৰু এ, আৰু হিংসাও কৰে। হিংসা কৰে, গোপন কথা। আৰু যোনবিলাক কথা তুমি কোৱা বেলেগক কৈ দিয়ে, আৰু সন্মান নক। কৰে তোমাৰ ই য'তে ত'তে এ, বদনা এই-। বেজ্জাতি কৰি দিয়ে।
বদনাম কৰি থাকে, বদনাম গাই।
অ'। তোমাৰ ওচৰতে আছে, এ বেলেগ। বল বে বেলেগৰ ওচৰত তোমাক মানে অলপ নিচা দেখাই দিয়ে। এই-এইটোতো উপৰত নহয় ন যে। এইটো ভাল বন্ধুৰ লক্ষণ নহয়।
অ', আৰু ঠগায়ো বহুত।
অ', থগাই বহ-বহুত। নিজৰ লাভৰ কাৰণে আকৌ নি কৰিব।
জীৱনত কিছুমান আ, ভূমিকাও আছে বন্ধুত্বৰ ভূমিকাও আছে। বন্ধুত্বই জীৱনক আনন্দ-আনন্দময় কৰি তোলে, আৰু। কেতিয়াবা অ কিয় ক। অশান্তিও কৰে। পৰিয়ালৰ পিছতে বন্ধু।
পিছত।
পৰিয়ালৰ পিছতো বন্ধু এজন এজন মানুহৰ আটাইতকৈ ওচৰৰ সংগী। তুমি যে এটা ভাল বন্ধু নাথাকে তুমি কতো যাই ভাল নালাগে। তুমি স্কুলতে হওক কলেজত। তে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়।
উম।
আৰু সমাজতো ভাল ই নপৰে। ক'তবা যাব লগা হ'লে বন্ধুৱে কাম দিয়ে।
অ'। কিলেহে জী-আ, সন্মুখীন হ'বলৈ সাহস পোৱা যায়। হয় নে নহয়?
অ', আৰু ছাত্ৰ আৰু চাবা ছা আমাৰ জীৱনতো মানে আমি যেতিয়া ছা-আমি এতিয়াতো ছাত্ৰ-ছাত্ৰী ছা হয় ছাত্ৰীয়ে হয়।
অহ'।
আৰু একেলগে যদি আমাৰ এতিয়া আমাৰ লগত যে এটা ভাল বন্ধু নাথাকে- তেতিয়াতো আমি কলেজতো যায় ভাল নালাগিব।
অঁ' কলেজতো ভাল নালাগিব।
অঁ' একেলগে আমি পঢ়িম। নপঢ়াৰ বিষয়ে যদি মই যোনটো বস্তুটো নাপাৰো মানে পঢ়িব বুজি না পাওঁ বুজাই দিব সঁচা বন্ধু বিলাকে।
আৰু পৰীক্ষাৰ পৰিস্থিতিত সহায় কৰে।
উমঁ' অহ'।
ধেমালিৰ জৰিয়তেও সুস্থ আত্মবিশ্বাস বৃদ্ধি কৰে, বহুত আছে। তেওঁৰ বন্ধুত নহ'লে মানে
বন্ধু হয়। সহায় কৰিব, সহায় কৰে বহুত বন্ধু-বন্ধুৱে, সৎ বন্ধুৱে।
বেয়া অঁ' অঁ'। ভাল বন্ধুহে বা ভাল বন্ধুহে তোমাক সহায় কৰিব। আৰু কিছুমান আছে ন' বেয়া স্বাৰ্থৰ কাৰণে থাকে। এইবিলাক বন্ধুত্বৰ কামে নাই। খালি নিজৰটো চাব আহিব- আমাৰ, আমাৰ কি আমাক অলপ মনত দুখ লগাই গুচি যাব।
অঁ। ঐক্য সম্প্ৰীতি- দিয়াতো বৃদ্ধি কৰে। ইজনে সিজনৰ লগত, ইজনে সিজনক লগত সহায় কৰি- শান্তিপূৰ্ণ এই হৈছে বন্ধুত্বৰ প্ৰভাৱ।
আৰু আমি বন্ধু কেনেকৈ অতীত ৰাখিব লাগে। আমি বন্ধুত বন্ধুত্ব কেনেকৈ অটুত ৰাখিব লাগে, আমাৰ যেনেকা সদায় সত্য কথা ক'ব লাগে, এটা ভাল বন্ধু তোৰ মানে ভাল ক'ব গ'লে এ বিশ্বাস বি শ্বাস বচাই ৰাখিব লাগে, সময় দিব লাগে অলপ ফ্ৰেণ্ডক। মানে মোৰ লগৰ আৰু ভুল বুজা বুজি যদি হয়- আমাৰ মাজত ভুল বুজা বুজিও হৈ যায় ন' কেতিয়াবা। এইটো আলোচনা কৰি সমাধান কৰিব লাগে।
আৰু ঈৰ্ষা কৰিব নালাগে, হিংসা কৰিব নালাগে। সন্মান কৰিব লাগে সদায় আৰু বিপদৰ পৰা ৰক্ষা কৰিব লাগে। গোপন কথা ৰক্ষ্যা কৰিব লাগে।
বন্ধুত্ব লাভো আছে কিছুমান লোক ক্ষতিও আছে হা। আমি লাভৰ কথাটো এতিয়া পাতো অলপ। আমি লাভৰ কথাটো পাপো অলপ অ।
অ পাতো। মানসিক শান্তি আছে যেনেকা বন্ধুত্ব হলে মানুহ কেইটা শান্তি পোৱা যায়। সুখ আনন্দ ব্ৰে। সুখ আনন্দ পোৱা যায় উম আত্মবিশ্বাসো পোৱা যায়। হয়নে নাই।
উম সামাজিক সম্পৰ্ক শক্তিশালী হয় আৰু সৎ পথত আগবঢ়াত। স সহায় হয় সফলতা লাভৰ উৎসাহ বঢ়ায়। হৈছে ন। হ'ব বহুত কথা পাতিলোঁ।
আ বন্ধুত্বৰ খতিও আজি কিছুমান।
অ অ। ক্ষত ক্ষতিটো।